হেল্ল'
কি কৰি আছা?
এয়া কাম কৰি আছো।
স্কুল গৈছিলা আজি?
অ', এ চ লৰ পৰা আহি কৰি পাই লাগে গা পা ধুইকৈ কাম কৰি আছো।
আজি ক্লাছ কেইটা হ'ল?
হ'ল তিনটা।
তিনিটা হ'ল। এতিয়া আজি ছেটাৰডেত শনিবাৰে ক্লাছ কি কি থাকে?
শনিবাৰে হেৰি হয় প্ৰথম ইংলিছ হয়। তাৰিছত চ কেণ্ডত আছামিছ থাৰ্ডত চাইন্স হয়। তাৰপিছত মেট্চ হয়।
তুমি এতিয়া কোন ক্লাছ পালাগে?
টেইনত।
টেনত, মই ভাত বনাই আছোঁ।
উম, কি দি বনাইছে?
আজি গৰম বেছি যায়। সেইকাৰণে দাইল বনাইছো। দাইলতে ভাতকেৰেলা, আলু দিছোঁ পিটিকা কৰিম আৰু বেঙেনা ফ্ৰাই আৰু একো নাই। গৰম হ'লেও নৰ্মেল নৰামিছিলোঁ নৰ্মেল হ'লেও মানে খানা কেইটামান লাগে ন'।
অহ।
দি খালা নাই তুমি ভাত?
এ খামহে খুৱাই নাই বনাই থৈছে আৰু এয়া দালি চালি।
উম
উম কাম কৰা নাই নেকি মেচিনৰ কাম
কাম আজি নাই অলপ অফ দিছো গৰম বেছি ন আমাৰ ভিতৰত ভিতৰ দ লাইনটো অহা যোৱা কৰি থাকে যে বহুত গৰম সেইকাৰণে এতিয়া কৰা নাই পিছবেলা অকণ ঠাণ্ডা পৰিলে কৰিম চাগে বাৰু
অ কৰিব
উম তাৰ পিছতে তুমি ভাত কিহে খালা
মই ভাত খোৱা নাই খামহে বনাই থৈছে আৰু
মই খোৱা নাই অ অ তোমাৰ ঘৰত কোন কোন আছে
মোৰ ঘৰত মোৰ মা আছে দেতা আছে
উম উম উম অ উম আমাৰ মানে মই আছোঁ মোৰ হাজবেণ্ড আছে মানে মোৰ মালিক আছে আৰু মোৰ ছোৱালী এজনী আছে
অ ছোৱালী কিহত পঢ়ি আছে
ছোৱালী এইবাৰ হেৰিত পঢ়িছে দিক বুলি কয় চতুৰ্থ মান শ্ৰেণী
অ তাই পঢ়া শুনা ভালেই চলিছে
পঢ়া শুনা ভালেই মোটামুটি এতিয়ালৈকে ভাল আৰু পিছত কি হয় নাজানো স্কুলত পাহিলে তাই আহি পেলাই তাইক ভাত কেইটামান দিয়া নাই দিম আৰু স্কুলৰ পৰা আহিয় লগে লগে নাখায় যে পিছতহে খাব অকণমান গৰম মানে বাহিৰতে আছে ফেনৰ তলতে উ তাৰপিছত তুমি কি বুলি কয় টিউশ্যন আছেনে নাই তোমাৰ উম ৰাতি কেইটালৈকে পঢ়া
ৰাতি বাৰটা এটা
উম মায়ে জগাই দিয়ে নে নিজ জে সাৰ পোৱা তুমি
এ ৰাত পুৱা নিজে শাৰ পাওঁ।
নিজেই শাৰ পোৱা। উম, মাই জগাব নালাগে আৰু।
ঘৰত ভাত চাত বনোৱা নে নবনোৱা?
কেতিয়াবা মন গ'লে মা নোৱাৰ কোৱা হ'লে বনাওঁ। ন'।
দিয়াও উম উম, তুমি কি বনাই ভাল পোৱা?
মই, মই মেগী।
অ', মেগী বনাই ভাল পোৱা, খায়ো ভাল পোৱা চাগে?
অহ।
অ', অ', মা নপঢ়িলে গালি চালি দিয়ে নে নিদিয়ে?
এ, দিয়ে।
মায় নপঢ়িলে গালি দিয়ে।
উম, কিয়নো নিদ
অ', উম, তাকেই। পাছত এতিয়া কাইলৈ দেওবাৰত কি, কি কি কৰিবা ঘৰত?
দেওবাৰ কাইলৈ প্ৰথম টিউচন আছে ৰাতিপুৱা।
দেওবাৰ টিউচন আছে নেকি?
অ'।
অ', টিউচন কিহৰ লৈছা?
টিউচন মই মেথছ লৈছোঁ, ইংলিছ লৈছোঁ।
উম। অ', অ', উম। কিহত যোৱা টিউচন লৈ ইস্কুল তোমাৰ খোজকাঢ়ি যাব লাগে নে, গাড়ীত যোৱা?
মই গাড়ীত যাওঁ।
অ', গাড়ীত যোৱা। কিমান লয় ইয়াৰ পৰা ভাড়া কিমান লয়?
ভাড়া বেছি নহয় বিচ টকা হয়, আহা যোৱা।
অ', বিচ টকা হয়, আও।
উম।
অ', অ', তাকেই তাছত এনে কিবা হাতৰ কাম কিবা জানানে? তূমি
জানো কাপোৰ চিলাব কব জানো।
জানা।
উম চিলাও কেতিয়াবা মা লগত কত মাও কাপুছিলে যে।
উম।
আৰু কাপোৰ চাপোৰ মাহ ফেব্ৰিক কৰা ফেব্ৰিক কৰিও কেতিয়াবা ফুল আঁকি দিও।
উম।
আকৌ আঠা লগাই দিওঁ নহ'লে।
উম।
আৰু কেতিয়াবা মা নোৱা হলে কাপোৰ এটা থ। দিলে কাপোৰ চাপোৰ চিলাই কৰি দিওঁ।
উম, উম, উম, উম।
আপুনি অৰ্ডাৰ পাইছে নাই কাপোৰ।
তাকে অৰ্ডাৰ মানে ইমান অৰ্ডাৰ নলওঁ আৰু এই আমাৰ ঘৰৰ মানুহখিনি চিলাওঁ মই তেনেকৈ ইমান ব্যৱসায়িললৈ নহয় আৰু তেনেকুৱা। এনে তেনেকে। নিজৰ কাৰণে চিলাওঁ ওচৰৰ কোনোবা দুই এজনীৰ কাৰণে চিলাই দিওঁ আৰু। যি পাওঁ আৰু যোনে যেনেকে যি দিয়ে তেনেকে চলো আৰু কিবা হাত খৰচ এটা সৰু সোৱকে ওলাই থাকে আৰু।
ভালে আৰু নিজৰ হাত খচ থাকিব লাগে।
সেইটোৱেই।
উম নিজে হাত খোৱাচ থাককাটো ভাল।
অহঁ ভাললেই তাৰপাছতে। দেউতাই মম কয় নে নকয় তোমাক।
এই কৰেৰে কিয় নকৰে। কৰিব নো।
অঁ সেই। তোমাৰ দেউতাই কি কৰে।
দেউতা এনেকে গৰু চৌ অনা নিয়া কৰে।
অ তেনেহলে গাখীৰ চাখীৰ ঘৰতে আছে আৰু।
আছে এনেকে গাখীৰ খোৱা হয় ঘৰতে থাকে আৰু গাইৰিতটো দিয়ে ওচৰত এ ইমানো ভাল নাপা ইমান। বেয়াও নব মানে খাব লাগে আৰু এতিয়া।
উ খাবা এইট পৰীক্ষা মেট্ৰিক দিবা ন এতিয়া গাখীৰ চখি অকণ খাবা আকৌ। বিশেষকে ৰাতি শোৱা সময়ত অকণমান। খাবা খাই পেলাই হুবা।
অ খাওঁ ৰাতি খোৱা কমা দিয় যি। গাওঁ।
উম। কি। তাকে চলি আছে স্কুলৰ পৰা আহিলে। আহি পেলাই তাই অকমান ফেন তলতে বহাই থৈছোঁ। তাৰ পাছত ভাত দিম আৰু খাই শুব আৰু মোৰ লগত শুমানে মই লগত শুলেহে শুৱে ন তাই।
অ অ।
উম অ কলে নোখোৱে।
নুশুৱে অকলে।
এই অকলে মানে সৰুৰ পৰা অভ্যাস এটা হ'ল ন। তাই মানে মোৰ লগত শুলেহে শু ৱে আৰু। ৰাতিও তেনেকে মই লগত শুলে অ শুব। ছোৱালী মানুহ আৰু। তুমিয়ে নোখোৱা মাৰ লগত হয়? উম তেনেকুৱাই। ছোৱালী বিলাকে এনেও মাক বিলাকক ভাল পায়। পায় আৰু
ছোৱালীবিলাকে বাপেকক ভাল পাই দেই।
অ তুমি মানে দেউতাকে বেছি ভাল পা পোৱা।
অ
উম হয় কথাটো বাৰু সেইটো হয়।
লৰা বিলাককহে মাকক ভাল পায়।
উম সেইটো হয় বাৰু, তোমালোকৰ ঘৰ ক'ত আছিলে?
মোৰ ঘৰ বগৰীগুৰি।
অ বগৰীগুৰী। অ তাকেই। মোৰ ঘৰ ৰহা।
ৰহা ৰহা কোনখিনিত?
ৰহা তোমাৰ কি বুলি কয় এ চাৰিআলিতে আৰু।
অ চাৰিআলিতে অ অ।
সেইকানেহে
এক এ বাৰু ওচৰে হয় ৰহালে, উম যাব লাগিব যাব লাগিব ওচৰতে হয় আৰু উম। যাব লাগিব যাব লাগিব। ফোন কৰিম মই আপুনি ওলাই আহিব ৰাস্তালৈ ন।
উম
এনেই আপুনি কয় যে কাপোৰ হে নিজে পিন্ধে নে নে লোক
অ নাই নাই মই নিজেও পিন্ধো প্ৰায়খিনি মই নিজেই পিন্ধো ইমান কষ্ট হয় কাপোৰ কানি কৰা এইবিলাক হয় ইমান কষ্ট কৰিলে আৰু অ আনক দিলে পৰ্টা নপৰে ন দুই এযোৰ দিও আৰু দুই এটকা লাভ লৈ নাযায় যে উম ঠিকেই ঠিকেই
নিজে নলৈ বলেগ
ঠিকেই কৈছা ৰাইট ৰাইট
এতিয়া খোৱা পানী হ'লে নে নাই
নাই খামগৈ দিম আৰু তোমাৰ ফোনটো কটাৰ পিছতে যাম আৰু হেৰি কৰিম ভাত দিমগে দি পেলাই ছোৱালীখন উপাই দিম
এনেই ছোৱালীৰ বয়স কিমান
ছোৱালী এতিয়া আঠ বছৰ
অ আঠ ব
উম
বেছি ডাঙৰ নহয় সৰুৱে হৈ আছে
উ ডাঙৰ হ'ব সোনকালে
হ'ব ছোৱালী মানুহ পতককে ডাঙৰ হয় ন উম কি
আৰু ছোৱালী মানুহ নিজে এটা কিবা শিক্ষা লব লাগে উম।
এনেই তুমি খেলা ধূলা কিবা হেৰি আছে নে এক্সপিৰিয়েঞ্চ আছে নেকি কিবা?
আছে এনেকে খেলা মানে কিয় দৌৰি ভাল পাওঁ। উম খেল মানে চব খেলে গাওঁ খেল ধেমালি টো খেলা হয়।
খেলা ন খেলিব লাগে উম, উম, উম, উম, উম।
এনে ছোৱালী এতিয়া মানে হক এ হেৰি খেলা ধূলাত কেনেকুৱা?
ছোৱালী খেলা ধুলা কি আৰু তাই এতিয়া মানে এনেই কিবা সৰু সুৰা কিবা কিবি খেলে আৰু কিন্তু মানে তাই ইমান এটা হেৰি হোৱা নাই ন এতিয়াও। সৰু হৈ আছে যে দহ বছৰ হোৱা লকে বেলেগ এধকন আহিব আৰু বুজি পাব তেতিয়া অকণ হেৰি হ'ব আৰু।
অ ', এনে আপোনাৰ হাজবেণ্ডে কি কৰে?
মোৰ হাজবেণ্ডে ব্যৱসায় কৰে।
অ', ব্যৱসায় কৰে খোৱা বস্তু চেলাৰি ভালেই আৰু ন।
আমাৰ মোটামুটি চলিছোঁ আৰু তেনেকৈ আৰু। ইমান ভালো নহয় বেয়াও নহয় আৰু। যেনে তেনে চলিব পৰা হৈ আছো আৰু।
উম, উম।
সেয়া আৰু।
সেই তেনেকে চলিব
উম উপায় নাই আমি আৰু তেনেকয়ে চলিব লাগিব ন। এতিয়া চাকৰিটো ভগৱানে চবকে নিদিয়ে। আজি ৰাখো দিয়া ন পিছত কথা পাতিম দিয়া উম।